হেল্ল'।
কি এ কি কৰি আছে
অঁ আছো ৰ এনেই আছো ৰ এই পিঠা খাই আছো।
কি পিঠা-
উম। কালি মানে দুটা দুটা মান ৰেচিপি ভিডিঅ' বনালো পিঠাৰ।
আহ।
আংলি পিঠা বনাইছিলো আৰু মহৰা পিঠা।
ইয়ংলি -
এ আঙলি পিঠাটো মানে কেনেকে বনাই জানা- সেইটো বস্তু মানে প্ৰথমতে- চাউলটো খুন্দি ল'বা লাগে একদম গুড়া কৰি ল'বা লাগে। গুড়া কৰি কিনে আৰু মানে আৰু একবাৰ চালি ল'ব লাগে যাতে মানে একদম কোমল বস্ত কোমল গুড়া খিনি- থাকে থাকে, সেইটো চালাৰ পিছত তই- ধুনীয়াকে কাঁহী এখনত ল'বি তাতে তই ঘিউ দিবি অলপ- নিমখ দিবি আহ তাৰে পিছত- ঘিউ আৰু নিমখ দিবা আৰু অলপ পানী দিবি বাট গাখীৰ- ঘিৰ ল'ব পাৰা। আপা তোমাৰ বাবা কাৰণে ঘিউ- সে-সেইখিনি দি কিনে- সেনেকে আমি ৰুটি যেনকে মাৰে সেনেকে মানে আটাটো মাৰি সেইখিনি বস্তু মাৰি ল'ব লাগে।
আত্ছা তাৰ পিছত-
সেনেকে মাৰি কিনে ধুনীয়াকে এটা দৌ বনাই থবা লাগে আৰু। বনাই কিনে তাৰপিছত গাখীৰ লবি অলপ উ গাখীৰ- লৈ পিনে তাতে গাখীৰ কন অলপ উতলাবি আৰু পাঁচ দহ মিনিট।
উম এটা তই ৰিল পাই আছ- জানা জাৰ্মানীত যে গৰমৰ কাৰণে জাগা চেগা গলি যাই যে।
নাই পনাই মোৱা হ না।
এই তাৰে মানে চখেই হৈছে ইমান গৰম তাতে।
শুনছু নিউজটো শুনছোন কিন্তু পোৱা নাই।
পাইচ তু এইকাৰণে বোলো ত খোদো ত পইচা ন অঁ।
তাৰে পিছত ত সেনেকে মাৰাৰ পিছত গাখীৰ গৰম কৰিব লাগে, গৰম কৰি এ তাত কনডেনস মিল্ক দিবা লাগে, অলপ কনডেনস মিল্ক দিব লাগে আৰু চেনি দিবা লাগে। আৰু ত তাতে এদেহে এই নাৰিকল আৰু গুৰ যি থাকে, নাৰিকল আৰু গুৰটো মানে মিক্স কৰা থাকে। সেই বস্তু সেই বস্তুখিনিও দিবা পাৰা। দি কিনে মানে সেইটো এটা মিক্সাৰ এটা - বনাই ল'বা লাগে। সেইখিনিৰ এটা বনাই লোৱাৰ পিছত মানে ত যিটো এই দৌতটো বনাই থৈ দিছিলা- সেই দু চাউলৰ গুড়াৰ সেইটোৰ পৰা মানে অলপ মানকে লৈব লাগে, লৈ কিনে মানে হাতত এনকে- এ মিহি পিহি দিবা লাগে আৰু মানে এনেকুৱা সৰু মানে আঙলিৰ নিচিনা দীঘল হয় আৰু। আঙলিটোত সিমান মতা নহয় আৰু মানে ক্ষীণ থাকে। এনেকে দীঘল দীঘল থাকে, উম তাৰ পিছত সেইটো বস্তু এই গাখীৰৰ যিটো- পেষ্ট বনাইছিলে সেইটোত সেইটো বনা পিছত- তাতে গেছত দিবা লাগে। গেছত দি কিনে সেই আঙলি পিঠা কেইটা তাতে দি দিবা লাগে। অঁ দি কিনে মানে অলপ সময় বইল হব দিব- খাব লাগে আৰু দহ পোন্ধৰ মিনিট মান বইল হোৱাৰ পিছত সেইটো খাবা লাগে, ভাল লাগে বহুত মজা লাগে খাই।
হয় নেকি খোৱাবি চোন একদিন।
আহ এ বহুত কষ্ট লাগে বে বনাতে পিঠাটো। মানে এনে ভিডিঅৰ কাৰণে ত মানে চাইজটো একেবাৰে একুৰেট লাগে ন নহলে বা বেলেগ চাইজ হৈ যাব। এনে এনে খাব লাগলি হৈ যায় আৰু মানে যেনকে তেনকে বনালি হৈ যায় চাইজটো হৃদৰ কাৰণে মানে অলপ টান লাগে আৰু মানে একো এক চাইজ হ'ব লাগে তাৰ পিছত আৰু এটা বনাইছিলো মহুৰা পিঠা মহুৰা পিঠাটো মানে চেম সেনকা দৌছ বনাই লৈ কিনে তাতে আকৌ কি কৰিব লাগে এ দৌটো অলপ ডাঙৰকে ল'ব লাগে মানে এ এটা এটা ৰু ৰুটিৰ সমান দৌ যি থাকে
অহ
সেনেকা মানে অলপ মানে গোল আৰু গোলকে অলপ ল'ব লাগে লৈ কিনে হাতত মানে এনকে উমহ এ হেৰি কৰি ল'ব লাগে মানে, এ সৰু- সৰু কৰি অলপ মানে ডাঙৰ এনাকে সেই ক'ত বোৰে পুৰি -চুৰি বেললি যেনেকা হয়, সেনেকা সেনেকাতে বৰ মা তাত ছে অলপ সৰু কৰিব লাগে আৰু সৰু কৰি কিনে ধৰি ল তই নাৰিকল আৰু এ গুৰৰ যিটো মিক্সাৰ তা থাকে সেইটো মিক্সাৰটো দি দিব লাগে, দি কিনে ইফালৰ পৰা ৰাইট চাইদৰ পৰা এটা জাপ দিব লাগে আৰু লেফ চাই চাইডৰ পৰা এটা এটা জাপ দিব লাগে, জাপ দি কিনে মানে এনকা গল তাইপৰ কৰি দিব লাগে মানে যিটো মহুৰা থাকে। এই যে তাঁতশালত যে মহুৰা ব্যৱহাৰ কৰে, সেনকা মহুৰা টাইপৰ হয় আৰু উমহ হোৱাৰ পিছত তাতেটো তই কিবা ডিজাইন চিজাইন দিবা প পাৰা আৰু ওপৰত, মই এনেকে খিচমিচ দি দিছিলো তিনিটা বা তই আলমুণ- চালমুণ এনকে দি দিব, আলমুণ যিটো পিছ থাকে একদম সৰু সৰু পিছ সেনেকা পিছ ওপৰত তিনটা চা টা দি দিব পাৰা, মই আক খিচমিচ দিছিলো তিনটা, তাৰপিছত সেনকে দি কিনে তই বইল কৰিব লাগে সেইটো বস্তু।
অ আচ্ছা, বাকী মই তোক বোলো অলপ ভাৰ্চুৱেল ৰিয়েলিটিৰ ভ্ৰমণৰ কথা সুধিম বুলি ভাবছিলোঁ?
অ।
হম হম এনেটো ভ্ৰমণ মানেটো জানাই সাধাৰণতে আমি এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যাওঁ। কিন্তু প্ৰযুক্তিৰ বিকাশে মানে এক নতুন ধাৰণা আনিছে, য'ত তোৰ ঘৰত বহিয়ে পৃথিৱীৰ যিকোনো ঠা ঠাই সংগ্ৰালয়, পাহাৰ, সাগৰ আনকি মহাসাগৰ অভিজ্ঞতাও লাভ কৰিব পাৰি ন, ইয়াত সেইটোতো হাৰ ভাৰ্চুৱেল ৰিয়েলিটী ট্ৰেভেল বুলি কয় এনে মই জনাত। এনে ভাৰ্চুৱেল ৰিয়েলিটী বা ভিয়াৰ মানে কিনো?
ভাৰ্চুৱেল ৰিয়েলিটী মানে চা মানে ধৰ উমহ কম্পিউটাৰ মানে কম্পিউটাৰ চিষ্টেম মানে তাত ত্ৰিমাত্ৰিক ডিজিটেল পৰিৱেশ আৰু মানে থ্ৰী ডি পৰিৱেশ আৰু এটা ডিজিটেল পৰিৱেশ। য'ত মানে ধৰ ভাৰ্চুৱেল ভিয়াৰ হেড ছেট থাকে আৰু কন্ট্ৰল থাকে কিছুমান আৰু কিছু মানে বি এ কিছুমানে স্পেচিয়েলাইজ চফ্টৱেৰ থাকে আৰু যাৰ মানে সহায়ত আৰু ব্যৱহাৰকাৰীয়ে মানে সেই সেই স্থানত মানে এ নিজকে মানে উপস্থিত থকাৰ মানে অনুভৱ কৰে আৰু মানে সেইবিলাক বস্তু ব্যৱহাৰ কৰি মানে এনকা এটা একদম, এ চচমা- তচমা এনকা পিন্ধাই দিয়ে বা হে হেডফোন কিছুমান বিশেষ হেডফোন ইউজ কৰে আৰু মানে ছফ্টৱেৰ থাকে কিছুমান, সেইবিলাক ব্যৱহাৰ কৰাৰ ফলত মানে ত সেই জাগাটোত নিজ উপস্থিত থাকা পায় মানে আৰু। উম না সেই জাগাটোত নাযায় কিনেও মানে নিজে থাকা পায় আৰু মানে। সেইটোকে মানে ভাৰ্চুৱেল ৰিয়ে ৰিয়েলিটী ট্ৰেভেল বুলি কয়।
অ, সেইটোৱে মানে ন।
উম।
এনে এই ব্যৱস্থাই কেনকে কাম কৰে?
এই ব্যৱস্থা মানে, আহ চাবি মানে ধৰ আমি য'ত থ্ৰি ছি যিটো থ্ৰি ছিক্সটি ডিগ্ৰি ভিডিঅ' হওঁক বা থ্ৰি দি মডেল হওঁক বা চেমচৰ হওঁক বা ফি আৰ হেদ চেদে হওঁক আৰু যিটো কমপি কম্পিউটাৰৰ গ্ৰাফিক্স থাকে তাৰ সহায়ত মানে তাপ বাস্তৱসন্মত তোমাৰ পৰিৱেশ এটা সৃষ্টি কৰিব পাৰি ৰ। আৰ তিতা মানে ব্যৱহাৰ কৰিম নে? এহেম, যৌ মূৰ ঠাইত আৰু ডিঙিটো বা শৰীৰটো ঘূৰাইলেও মানে সেই দৃশ্যটো মানে চেম একেলগে মতে শৰীৰটো যোনফালে মুভমেণ্ট কৰে। হে মানে যোনটোত মো পিক্সাৰ দেখা পাই থকা হে পিক্সাৰ ত মানে সিফালে মভপেন্ট হয় আৰু মানে, মানে সেই জেগাটোত ফিলিং দিয়ে মানে এটা।
আচ্ছা, এনে ইয়াৰ কাৰণে কি কি সঁজুলি আছে তাইকে মানে?
ইয়াৰ বাবে ঠত ভিয়াৰ হেডছেট লাগে বা যিটো কন। তলাত থাকা সেইটো লাগে বা শক্তিশালি কম্পিউটাৰ লাগে আৰু মানে। যিকোনো কম্পিউটাৰ দি নহয় অ দামী কম্পিউটাৰ লাগে আৰু স্মাৰ্ট ফোনৰ ইউজ জলক। আৰু হেডফোন লাগে আৰু যিটো ফিয়াৰ এপ্লিকেশ্যন থাকে সেইটো লাগে আৰু।
অও এনে ভিয়াৰ আৰু ইউটিউবৰ মানে ভ্ৰমণৰ ভিডিঅ' চোৱাৰ পাৰ্থক্যটো কি?
চা এনেটো ভিডিঅ'ত মানে আমি কেৱল মানে জাগাতটো চাবাহে পাৰো। কিন্তু তাৰ ফিয়াৰত মানে আমি মানে। এহে ফিয়াৰটো মানে যোনে যিজনে মানে ব্যৱহাৰ কৰি থাকে ব্যৱহাৰ কৰি মানে নিজে মানে চাৰিওফালে চাব পাৰে আৰু আৰু ঠাইখনৰ মানে ওহু মাজত থাকা যেন অনুভৱ হয় আৰু। আৰু কেতিয়াবা মানে কিছু কেতিয়াবা মানে কিছুমান বস্তুৰ সৈতে মানে পাৰস্পৰিক ক্ৰিয়াও কৰিব পাৰে আৰু। কিন্তু ভিডিয়ত মানে যেতিয়া আমি ইউটিউবত ভ্ৰমণ কৰা ভডিঅ' চাই কিন্তু হেই টো ফিল নহয় ন আমাৰ, অকল চাই হে থাকবা পাঁৰোন। টু ফিয়াৰতে তমি মানে সেই জোগাটোত থাকা অনুভৱ কৰে মানে।
আচছা এনে শিক্ষাত ভি য়াৰ টবেলৰ ভূমিকা কি?
ছ
হেল্লৌ'। হেল্লৌ।
হেল্ল'।
অ মই সুধি আছিলো শিক্ষাত ভিয়াৰ ট্ৰেভেলৰ ভূমিকা কি?
হয়। মৰাচা শিক্ষাৰ্থীসকলে মানে বিদ্যালয়ত বহিয়ে ৰল পিৰামিডে হওক বা সংগ্ৰাহ। আলৰ হক বা আগ্নেয়গিৰী সাগৰতলৰ সাগৰ যিটো তলৰ পাৰ্ট থাকে বা। য'ত মোৰ আকাখৰ অভিজ্ঞতাটো লাভ কৰিবলৈ আৰু আৰেয়াৰ ফলত মাডাৰ অহ পাইক। কোনটো পুনৰ অতি আকৰ্ষণীয় হয় আৰু সহজ হয় আৰু।
অ আৰু পৰ্যটন উদ্যোগত কি লাভ ইয়াত।
চ পৰ্যটনৰ পৰ্যটন উদ্যোগত মানে কি প্ৰভাৱ কি লাভ হয় মানে চও মানে কোনো এটা ঠাইত মানে যোৱাৰ আগতে মানুহে মানে ভিয়াৰৰ যোগেদি মানে সেই ঠাইখন চাব পাৰে আৰু। আৰু ইয়াৰ ফলৰ মানে ধৰ ভ্ৰমণ পৰি্প পনাটো ইজি হৈ যায় আৰু, আৰু পৰ্যটকৰ পৰ্যটনৰ যিটো প্ৰচাৰে টো বৃদ্ধি পায় আৰু।
আচ্ছা মানে ঐতিহাসিক স্থান চোৱাৰ ক্ষেত্ৰত ভি য়াৰ কেনেকুৱা?
চা বিশ্বৰিত মানে বহু বহুতো ঐতিক স্থান মানে ডিজি স্থানৰ মানে ডিজি তেল পুনৰ নিৰ্মাণ ব্যৱস্থা কৰা হৈছে আৰু, আৰু আমাৰ জৰিয়তে মানুহে মানে সেই যিবিলাক স্থান আছে আৰু ঐতিহিক স্থান বিলাক আছে সেইবিলাকৰ মানে ইতিহাস আৰু স্থাপিত্বৰ বিষয়ে মানে অধিক বাস্তৱ ধৰ্মী ভাবে জানব পাৰব।
অ ওওওও। আৰু সংগ্ৰালয় ভ্ৰমণত ভি য়াৰ কেনেকে সহায় কৰে?
সংগ্ৰাহালয় ভ্ৰমণত বহু সংগ্ৰহালয় মানে ভাৰ্চুৱেল তোৰ এটা প্ৰদান কৰে আৰু যাৰ ফলত ম পৃথিৱীৰ যিকোনো ঠাইতে বহি বা ঘৰতে বহি মানে তাৰ মানে প্ৰদৰ্শনীতো অনুভৱ কৰিব পাৰি আৰু। সেই সংগ সংগ্ৰাহালয়টো যিটো ত দিয়ে সেইটো অনুভৱ কৰিব পাৰি এইটো।
আচ্ছা আচ্ছা মানে ভি আৰ চিকিৎসাত বৱহাৰ হয় নেকি? উ
হয় হয় কাৰণ যেতিয়া মানে মানসিক চাপটো থাকে চাপটো কমাবৰ কাৰণে ব্যৱহাৰ কৰা হয়। বা পূৰ্ণ পুৰ্ণবাসন কৰিবৰ কাৰণে বা স্মৃতি শক্তিটো উন্নয়ন কৰিবৰ কাৰণে। আৰু চিকিৎসাৰ কিছুমান ক্ষেত্ৰত মানে ফিয়াৰ ভিত্তিক পৰিৱেশটো ব্যৱহাৰ কৰা হয় আৰু
উ আৰু মানে যোনবিলাক মানুহ তোৰ আচল কে ভ্ৰমণ কৰিব নোৱাৰে সিহঁতৰ কাৰণে ফিয়াৰটো ইমান উপকাৰী
সেইটো সঁচা বহুত উপকাৰী হয় বা ধৰ যিবিলাক বয়োজ্যেষ্ঠ লোক থাকে সেইবিলাকে ধৰ আৰু ধৰ বিশেষভাৱে সক্ষম ব্যক্তিৰ বা আৰু অসুস্থ মানুহে মানে ঘৰতে বহি মানে পৃথিৱীৰ বহুত ঠাইৰ। অভিজ্ঞতাটো লাভ কৰিব পাৰি আৰু মানে ফিয়াৰৰ যোগেদি আৰু ইয়াৰ ফলত মানে তেওঁলোকৰ মানসিক। যিটো আনন্দ আৰু সামাজিক সংযোগটো সেইটো মানে বৃদ্ধি কৰিব পাৰি আৰু।
সুবিধা কি কি এইয়াৰ
ইয়াৰ সুবিধাবিলাক চ আকৌ খৰচটো কম হয়। বা সময়টোও বাচি যায় বহুত বা যিবিলাক দৰ জাগা আছে সেইবিলাক ভ্ৰমণ কৰ সুযোগ পায় বা শিক্ষাটো পায় তাৰ পৰা বা পৰিৱেশৰ প্ৰতি সচেতন তই সেইটোৰ বিষয় সেয়ে আৰু মানে আৰু সুলভ প্ৰৱেশ আৰু মানে যোনে যি চবেই যাব পাৰে আৰু ম।
ইয়াৰ কিবা অসুবিধা আছে নেকি?
আছে আছে এখন চা। যিটো মানে বাস্তৱ ভ্ৰমণ কৰিলে আমি যিটো মানে প্ৰকৃতিৰ গোন্ধ পাওঁ ধৰ বতাহ পাওঁ। জলবায়ুটো চেঞ্জ হয় বা তাৰে আমি খাদ্যবিলাক। তেজ কৰিব পাৰো তাৰ স্থানীয় মানুহৰ সৈতে সম্পৰ্ক কৰিবা পাৰো। আৰু যিটো বাস্তৱ অনুভূতি থাক। ত এই বস্তুকেইটা মানে আমি সম্পূৰ্ণৰূপে লাভ কৰিব নোৱাৰোঁ আৰু আৰু লগতে ধৰ মানে উন্নত স সঁজুলিৰ মূল্যটো মানে বেছি হ'ব পাৰে আৰু।
আৰু তাত বেছি মানে বেছি সেই আৰু। বেছি উন্ন সঁজুলিৰ ব্যৱহাৰ হয় উন্নত সঁজুলি ব্যৱহাৰ হয়।
উম এতিয়া বেলেগ পৰিৱেশ সংৰক্ষণত সহায় কৰিব পাৰে নেকি।
এনে আংশিকভাৱে কৰিবা পাৰে মানে ধৰ পৰিবেশ সংৰক্ষণ তাৰ কিছুমান ক্ষেত্ৰত মানে বিমান যাত্ৰা কম হয়। হলে ধৰ ইহঁতৰ যিবিলাক ধৰ বাহিৰৰ দেশ। অত কাৰণে আমি বিমানৰ ব্যৱহাৰ কৰিবা লাগে বিমানৰ ব্যৱহাৰ কৰা। ধ কাৰ্বন কাৰ্বনটো নিখৰণ হয় ন আৰু ধ
আহ
এই ক্ষেত্ৰ এই ক্ষেত্ৰত মানে ধৰ ভিয়াৰে মানে সহায় কৰে আৰু কাৰ্বন টো নিহৰণ নকৰাক মানে আমি ধৰ ঘৰতে বহি চাব পাৰো আৰু লগতে ধৰ যিবিলাক সংবেদনশীল প্ৰাকৃতিক অঞ্চল আছে। সেইবিলাকত মানে মানুহৰ চাপটো কমব আৰু মানে সেইবিলাকত ঠাইত মানে মানুহ নাযায় কিনে মানে ঘৰতে বহি উপভোগ কৰিব পাৰিব আৰু
আহ এনে এ আই এ ভিয়া ট্ৰেভেলটো কেনেকে উন্নত কৰি দিছে।
এয়াই এয়াই ধৰ এয়াই মানে ধৰক অধিক বাস্তৱ ধৰ্মী দৃশ্য দেখাব পাৰে বা ভাষাটো অনুবাদ কৰিব পাৰে বা যিটো ভাৰ্চুৱেল গাইড থাকে সেইটোৰ সহায় লব পাৰে। তাৰে পিছত ব্যক্তিগত ব্যক্তিগত কৃত যিটো ভ্ৰমণ অভিজ্ঞতা থাকে আৰু যদি উন্নত পাৰস্পৰিক ক্ৰিয়া মানে এই সকলো বিধ বস্তু মানে ধৰ ইয়াৰ দ্বাৰাই সম্ভৱ হৈছে আৰু। মানে এইবিলাক বস্তু কৰাত মানে সহায় কৰিছে আৰু, এ আই আৰু মানে দৃশ্যটো অধিক বাস্তৱ ধৰ্মীয় কৰিব আৰু